হেল্ল' বন্ধু খবৰ পাতি কেনে?
এয়া ভালই। তোমাৰ?
ভাল ভাল মোৰো ভাল চ' আজি কোনটো টপিকৰ ওপৰত কথা পাতিবা বুলি ভাবিছা?
ৰ অল অলপ অলপ ৰবাচোন ৰ'বা। হেল্ল'
আহ কোৱা কোৱা
অ কোৱা
চ আজিক কোনটো টপিকৰ ওপৰত কথা পা পাতিম বুলি ভাবিছা?
উম চেলফ ডিফেন্সৰ বিষয়ে অলপ কথাা পাতিম বুলি ভাবিছো।
হাঁ হাঁ । কোৱা তুমি ষ্টাৰ্ট কৰা মই শুনি আছো ময়ো বাৰু ক'ম নিজৰটো
হ বাৰ খব অঁ
হেল্ল'
অঁ অঁ কম ৰবা ৰবা
ঠিক আছে ঠিক আছে বেছি ৰলে আৰু কাটি যাওঁ
অঁ অঁ অঁ
হেল্ল' হেল্ল'
শুনা শুনা চেল্ফ ডিফেন্স মানে নিজৰ ওপৰত মানে বিশ্বাস কৰা মানে শুনিছা
তুমি এক কাম কৰাচোন হেল্ল'
মই কি কৈছো শুনিছা চাৰি প
নেটৱৰ্ক নাই নেকি তোমাৰ ফোনত অলপমান নেটৱৰ্ক থকা জাগাত যোৱা
নেটৱৰ্ক আছেতো ফুল আছে পুৰা ষ্ট্ৰিক মই ইয়াত ইয়াতে বহিখিনি সদায় ক কথা পাতো মই
আহ কওঁক কওঁক খুব খুব শুনিছো শুনিছো এতিয়া শুনিছো কওঁক কোৱা
শুনা চেল্ফ ডিফেন্স মানে নিজৰ ওপৰত মানে বিশ্বাস মানে বুজিছানে
বুজিছো, বুজিছো চেলফ ডিফেন্স বুজিছো বুজিছো বুজি পাওঁ। আজিকালি বিশ্বাসটোয়ে মেইন নিজৰ।
সেইটোৱে মানে নিজৰ ওপৰত নিজৰ ওপৰত তুমি য বিশ্বাস। থাকা যে তুমি এটা মানে এম লৈছা। তে মই এইটো কৰিম বুলি মানে। তুমি বিশ্বাস। ৰাখিছে সেইটোয়া তোমাৰ মানে এই টোৱেই থাকিব লাগিব।
তাৰ বাহিৰে আৰু বেলেগ চেল্ফ ডিফেন্সৰ বাহিৰে আৰু বেলেগ।
আৰু আপোনাৰ তোমাৰ। পাৰ্চনেলিটিতো তোমাৰটো মানে
হাঁ হাঁ হাঁ
পাৰ্চনেটিউ যে
অঁ গম পাইছো তোমাৰ পাৰ্চনেলটো কেনেকে ভাল নে বেয়া
হয় এইটোও মানে তোমাৰ এইটোও মেটাৰ কৰে আৰু তোমাৰ কথা পাতা বল
আজিকালি ধুনীয়া চেল ডিফেন্ টো বহুত ইম্পৰ্টেণ্ট বহুত
এইটোৱে এইটোৱেই
মানুহে বিকি কেনে খাই দিব নিজৰ ওপৰত
উম নিজৰ ওপৰত বিশ্বাস থাকিলে চব
হা নিজৰ ওপৰত বিশ্বাস থাকিলে চব ঠিক বাকী
আৰু মানুহ মানুহৰ লগত মানুহৰ লগত কথা কথা পাতা যে ভালকে তুমি জানিব লাগিব জীৱন
হা হা মান মানুহৰ লগত মানুহৰ লগত কমিউনিকেশ্যন ভাল থাকিব লাগিব যদি নিজকে ভাল মানুহ পৰিচয় দিব আছে
হয় হয় হয় হয়
বাকী আৰু বেলেগ
আৰু বেলেগ ৰবা কৈ আছো মই
চেলফ ডিফেন্সটো মানে ন এইটো তোমাৰ মানে নিজৰ মানে তোমাৰ নিজৰ মানে নিজৰ ভিতৰত থাকে মানে এইটো তোমাৰ
অ নিজৰ ভিতৰতে থাকে অ বেলেগে ওলাই ওলাই দিয়া বস্তু
নাই নাই নহয় এইটো তোমাৰ নিজৰ ভিতৰতে থাকে তুমি মানে এইটো মানুহৰ আগত
নিজে ইউজ কৰিব লাগিব অ নি নিজৰ পাৰ্চনেলিটি দেখাব লাগিব তোমাৰ ভিতৰত কি আছে তুমি কি কৰিব পাৰা
এইটোৱে তুমি দেখাব লাগিব এতিয়াই তুমি মানুহ মানুহৰ লগত কথা পাতি কিন্তু মানে কমিউনিকেটটো কৰিব পাৰিবা না
চেল্ফ ডিফেন্স বহুত ইম্পৰ্টেণ্ট বহুত ধৰা তোমাৰ ধৰা মানে ক'ত এডমিচন ল'ব গৈছা হ খুন্দা পাই আছে না
হয় হয় শুনা পাইছো কোৱা
ধৰা তুমি ক'তবা ইনষ্টিটিউট এটাত এডমিচন ল'ব যাই আছা
উম
চ তোমাৰ কাট অফ মানে পাৰ্চেণ্টিজ বহুত কম আহিছে হা
হয় হয় হয়
কোনটো তোমাৰ ওপৰত তোমাৰ বিশ্বাস আছে কোনটো নিজৰ পৰা যে মই এডমিশন পামেই ইয়াতে
হয়
এইটো এটা হয় হয় ন
হয় হয় এইটোৱে তো মই কৈছো নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব মানে
থাকিলে বেলেগৰ কথা শুনিবই নালাগে
অ হয় হয় উ তুমি যদি নিজৰ ওপৰত বিশ্বাস কৰিছা ন তোমাক কোনেও মানে ৰখাব নোৱাৰে
হা নিজৰ ওপৰত বিশ্বাস কৰি যদি এই কামটো কৰো কোনো ৰ
যে মই এইটো মই এইটো পাৰিমেই বুলি তুমি পাৰিবা এইটো
তুমি একজাম্পল এটা দি দিব পাৰ পাৰিবা
চোৱা মই একজাম্পুল কৈ আছোঁ
উম
এ যো যোন যোনবোৰ মানে এইবিলাক শকত মানুহ আছে ন এইখিনি এন্ত মানে জিমত যায় ন কিছুমান আছে ন এনেকে জিমত যায় এদিন দুদিন যাই কিনি মানে এ মোৰ মোৰ মানে ই মানে হাৰ মানিলো হাৰ মানিলো এ মই নোৱাৰো আৰু উ এইটো হাৰটো মানিব
বহুত বহুত কষ্ট হয় কষ্ট কৰিলে ফল আছে ন কষ্টৰ কষ্ট অ কষ্ট নকৰিলে কি ফলটো আহ যে মই পাৰিমেই
মোৰ কিবা দেহাটো মই মই মানে
মোৰ ব ইয়াতো কমাবই লাগিব মোৰ নিজৰ ঠাক স্বাস্থ্য কমাবই লাগিব
হয় হয় এইটো মানে নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব কিছুমান আছে ন এনেকুৱা এদিন দুদিন যাব পুৰা মানে ষ্টেটাছ চিষ্টেটাছ লগাব জিমত যাব তাৰ নেক্সট দিন পৰা নাযায় এ মই দেখি মই নিজে দেখিছোঁ বহুত মানুহ এনেকা দেখিছোঁ
প্ৰথম গ'লে মানে বডিটো মুভ নহয় ন জিমত গ'লে মুভ হয় বডিটো আৰু যেই যেইবিলাক নিউ ইউজাৰ অ কোৱা
বডি টো যেন এদিনত দুদিনত নবনে টাইম লাগে টাইম দিব লাগিব টাইম দিলেহে তুমি এবছৰ দুবছৰ তিনি বছৰ এনেকুৱা টাইম লাগিব আৰু শুনা জিমত জালে নহয় তুমি কি খাই আছা তোমাৰ মানে তুমি খাদ্য যেন কি খাই আছা তুমি খাদ্য কি খাই আছা এইটোও তোমাৰ কিবা হয় কিছুমান আছে জিমত যাব কিছুমান হয় জিমত যাব এ ফাষ্ট ফুড খাব কিবা খাব
ডাল ৰুটি খাব চব খাব। দালি ৰুটি ঘৰত চব খাব ফাষ্ট ফুড বেয়া তাৰ পিছত তাৰিছত বাটাৰ ও বেয়া নেকি?
নাই নাই বাটাৰটো এইটো ঠিক আছে ম পিনাট বাটাৰ এইটো
পিনাট বাটাৰ খাব পাৰে কোনটো নৰ্মেল বাটাৰ যোনটো আছে নৰ্মেল বাটাৰ টো বেয়া নেকি?
এইটো মানে ইমানো বেয়া নহয় কিন্তু খাব পাৰে।
হা হা হা কিছুমানে ভাবে মই এদিনত বা ছয় মাহত বডি বনাম কোনটো পাৰে কোনটো বিশ্ব এইটো বিশ্বাস থাকিব লাগিব এনেকুৱা কষ্ট
হয় হয় মই কি কৈছো তোমাক তুমি যিমানে তুমি যিমানে তুমি জিমত যায় ন যিমানে কষ্ট কৰা তোমাৰ ডায়েট যদি ঠিক ন থাকে তুমি কেতিয়াও
তোমাৰ বডি ছয় মাহতো আহিব পাৰে ছয় মাহ ছয় মাহতো আহ আহিব পাৰে কিন্তু মোৰো লগৰ আছে আছিল ছয় মাহতো বডি বনাইছে।
ফ শুনা মই এক্সাম্পল তোমাৰ এটা দি আছো হা, এইটতি পৰ্ছেনত হল হল তোমাৰ দাইট
হা ফিফটি পাৰ্চেণ্ট ডাইত অ
টুৱেন্টি ফাইভব পৰ্ছেনত হল এক্সচাইছাই আৰু টুৱেন্টি ফাইভ পাৰ্চেনট হল তোমাৰ ৰেষ্ট লাগিব তোমাৰ প্ৰতি
ৰেষ্ট ৰেষ্ট অ ৰেষ্টটোও বেছি ৰেৰেষ্ট দিবই লাগিব। সপ্তাহত এদিন। অ, কিছুমান মানুহে ভাবে আহ কিছুমান মানুহে ভাবে দুদিন জিম কৰি ছো দুদিন বহি দিও আৰু জিম কৰিম জিমত গ'লে নো বডি হ'বই
সপ্তাহত তুমি এদিন। ৰেষ্ট কৰিব পাৰা কিন্তু।
নহয় নহয় কি কিছু কিছুমান মানুহে ভাবে ন এনেকুৱা। মই মোৰ পইন্ট অফ ভিউ কৰা নাই। কিছুমান মানুহৰ পইন্ট অফ ভিউ পাইছো।
গমপাইছো
হা হা চ এইটোৱেই, নিজৰ ওপৰত বিশ্বাস থাকিলে। চব কামে ইজি বুলি নকওঁ, কিন্তু হৈ যায় আৰু মানে কৰিব পাৰে । জিম নকলেও হয় বডি কমাব গলে ৰাতিপুৱা।
এ মইতো মই যিমত নাযাওঁ। মই নিজে ঘৰতে ৱক আউত কৰিম।
উম
যোৱাৰ তৰকাৰে নাই।
ঘৰৰ ৱাৰকটোৱে ভাল আগত। তে মানু কে কেনেকে বনাইছিল ভতি চট আগতেো জিম না আছিল
সটোৱে তুমি সদায় ঘৰত পোচাপ চুচাপ মাৰা তুমি দায়িত্ব। আৰ বি বনি যাব তোমাৰ।
অ ৰেগুলাৰ তুমি দুই তিনি কিলোমিটাৰ দৌ দৌৰা তিনি নহয় দুই তিনি এক এক দুই কিলোমিটাৰ দৌৰা ডেইলি।
ত উৰাণ দিছিনা তোমাৰ। এক্সাৰচাইজে নাই।
দৌৰাত দৌৰে এক্সাৰচাইজ নাই অ।
দৌৰা দৌ তোমাৰ মানে ব্যায়াম মানে নায়েই দৌৰাতে মান তোমাৰ যি ফেট লচ হয় ন সটো দৌৰাতে হয় দৌৰাাৰ নিচিনা দৌৰাৰ নিচিনা এক্সচেঞ্জ নাই। আৰু কোৱা তুমি।
মই এইটোয়ে ভাবো যে মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকিলেই মানে চব চব বস্তু।
সটো।
কৰিব পাৰে। যিমানৰ টান কাপ নহওক কিয় নিজৰ। বিশ্ব
পাৰে পাৰে নিজৰ ওপৰত বিশ্বাস কৰিলে চব পাৰে যদি তুমি নিজৰ ওপৰত যদি বিশ্বাস। নাই এতিয়া তুমি কি কৰিবি।
উম বেলেগৰ কথাত শুনিলে। ছে আৰু।
উ নাই নাই বেলেগৰ কথা শুনি লাভ নাই কিন্তু তোমাৰ তোমাৰ জীৱন হয়। তুমি চইচ কৰিব লাগিব।
মোৰ লাইফ মোৰ চইচ।
অঁ
উম দিয়া নহলে হ'ব ঠিক আছে অ অ মোৰো ভাল লাগিল তাবটো
কেতিয়াবা আৰু আৰু বেলেগ টপিকত হৈ যাব ঠিক আছে ঠিক আছে ঠিক আছে ৱ